হেল্ল'।
হেল্ল', অ'। হেল্ল', অ', অ', ক'ত আছা।
মই ঘৰৰ ওচৰতে আছো।
ক'ত ঘৰ?
মোৰ মৰিগাঁও হয়।
অ', হয় নেকি? মৰিগাঁও
আৰু তোমাৰ?
মৰিগাঁও কোন ঠাইত?
মোৰ মৰিগাঁৱৰ চৰাই বাহী।
অ', মোৰ ইয়াতে দিয়া মৰিগাঁৱতে ফুৰবন্ধাত।
ফুৰবন্ধা।
উম। কি কৰি আছা?
নাই এনে বৰষুণ পৰিছিল মানে, ভাত খাই উঠিছো অলপ আগত এনে শুই আছিলো অলপ।
অ', পঢ়ি আছা নেকি।
মোৰ পঢ়া কমপ্লিট হ'ল বি এ মই আজি তিনি বছৰ আগতে ওলালো।
অ'। উম।
তোমা?
মোৰ এইটো যোৱা বছৰ দুহেজাৰ পঁচিশত ওলালোঁ।
উম বাকী কি কৰি আছা এতিয়া?
এতিয়া এনেই ঘৰতে আছো।
বাকী এনেকুৱা একো ভাবা নাই নেকি কিবা কৰিম বুলি?
নাই দৌৰি আছো, দৌৰিব গৈছো আছাম পুলিচৰ অনলাইন কৰা হৈ আছে।
উম উম।
উম। তুমি এনেই আছা এই চাৰিআলিৰ পৰা অলপ আহিব লাগে।
অ অ ফুলবন্ধাত আমাৰ চিনাকি মানুহ আছে। জেঠাইহঁতৰ ঘৰ আছে তাতে।
কি নাম
সেইখিনি মই সেইখিনি মৰানগুৰি বুলি কয় বুঢ়া মৰাণ গুৰি যে।
অ তাত।
অ।
অ তোমালোকে কি লিখা
মোৰ টাইটেলটো দলৈ হয়।
দলৈ নেকি উম।
তোমালোক
আমি বৰদলৈ লিখোঁ।
চুতীয়া মানুহ নে ট্ৰাইবেল মানুহ
ট্ৰাইবেল।
আমি ট্ৰাইবেলে বাৰু।
তোমালোকে ট্ৰাইবেল
অ।
দলৈ লিখা ট্ৰাইবেল কেনেকে হয়
আমি তিৱা হয় ন।
তিৱা মানুহবিলাকে হেৰি দলৈ লিখিব পাৰে নেকি
অ।
উম।
ক'ত পঢ়িছা মৰিগাঁও কলেজত
নাই
ক'ত ক'ত
মৰিগাঁও জি কে বিত।
জি কে বি ত।
উম।
বাকী সেইফালে বৰষুণ পৰিছে নে নাই আজি অলপ আগত যে পৰিছিলে হেল্ল' অ তোমাৰ মানে মাতটো ভালকে অহা নাই নেটৱৰ্কটো প্ৰব্লেম তোমাৰ ফালে চাগে হেল্ল'
এইয়া আৰু